শুনিছা? অ' শুনিছো শুনিছো। খবৰ ভাল?
তোমাৰ?
মোৰ ভালে আৰু। এতিয়া কি কৰি আছা?
মই তোমাৰ অলপ আগত দোকান গৈছিলোঁ। দোকানৰ পৰা এনেই ওলাই গলো লগৰ কেইটাৰ লগত। তাৰপিছত তোমাৰ ওলাই মেলি গৈ, তোমাৰ আকৌ খেলপথাৰৰ ফালে গ'লো।
অহ।
তাৰপিছত তাত কিবা কিবি খোৱা হ'ল আৰু।
অহ।
চাই মেলি আকৌ ঘূৰি আছিলোঁ। ঘূৰি আহি আকৌ তোমাৰ গৰু আছে ন, পথাৰত গৰু দি দিছিলোঁ ৰাতিপুৱা।
অহ।
গৰু আনিলোঁ, গৰু বান্ধিলোঁ, তাৰপিছত আকৌ তোমাৰ ভাত খালোহি ঘৰত।
তাকে ভালে আছে। ভাত কিহেৰে খালা?
ভাত তোমাৰ এই ডিম আছিলে লগত।
অহ, ডিমে খালা। মই আজি ভাত বনোৱা নাই, আজি বাহিৰতে খালো পৰঠা খালগে ওলাই গৈ পেলে। এই তোমাৰ বনাবলে আজি এলাহ লাগিলে, ইমান বনাই মেলি নাথাকিলোঁ আৰু।
তাকেতো অকলে থকা মানুহ নহয় জানো, কিমান অকলে থাকিবা।
সেইটোৱে, অকলে বনাবলৈ মন নাযায় কেতিয়াবা ভাত বনাওতে-বনাওতে ৰাতি দুটা বাজেগে, কেতিয়াবা তিনিটা বাজে।
তাকেতো অকলে খাবলৈ মন নাযায়। ভোক লাগিলে আকৌ নবনোৱাকে থাকিব নোৱাৰি।
তাকেহে, এই উপায় নাইকিয়া নিচিনা আৰু মানে খাবতো লাগিবই জীয়াই
অহ, জীয়াই থাকিব খাবই লাগিব।
এইটোৱে। এই তেনেকে আৰু খোৱা, খোৱা নোখোৱা তেনেকুৱা মাজতে চলি আছোঁ।
অহ। অহ।
মানে বতৰ তোমাৰ, গৰমে মৰম কৰিছে বহুত গৰম।
অহ, মানে আমাৰ ফালে কি হৈছে গম পাইছা নে নাই।
কি হৈছে?
মানে গৰমেও জ্বলাই মাৰিছে, ঠাণ্ডাও মানে ঠাণ্ডা কৰি মাৰিছে আৰু।
তাকে ঠিকে আছে দিয়া। মানে দহ মিনিটৰ কাৰণে ঠাণ্ডা‌ আহে আকৌ পতক
দহ।
অহ, ঠিকে আছে, ঠিকে আছে। এই বৰষুণ বহুত ডাঙৰ ডাঙৰ দিছে বোলে সেইফালে শুনিছোঁ।
অহ, ডাঙৰ মানে তোমাৰ বহুত ডাঙৰ। এতিয়া চাগে বৰষুণ দিবই চাগে অকণমান পিছত। তোমাৰ এনেকুৱা হৈছে, অ' এনেকুৱা হৈছে কি তোমাৰ এতিয়া ৰ'দ দি আছে নহয়।
হম।
ভাবিবা তুমি বহুত মানে আজি ভাল বতৰ, তাৰপিছত কাপোৰ কানি ধুই লৈ কাপোৰ কানি মেলিবা বৰষুণ। আহ কাপোৰ যদি ভিতৰত সোমাই দিয়া কলত
অ'।
এনেকুৱা হৈ আছে খেল খেল খেল ধেমালি হৈ আছে।
অহ, তাকে বৰষুণে খেল ধেমালি কৰি আছে মানুহৰ লগত।
অহ।
এই বাৰিষা তিনিটা এনেকে থাকিব আৰু। তেওঁ যি নহওঁক মাজে মাজে বৰষুণটো দি আছে কাৰণে অকণমান ঠাণ্ডা পৰি আছে যে, সেইকাৰণে ভাল হৈছে বাৰু।
অহ, তোমাৰ, তোমাৰ নহ'লে তোমাৰ যিহে, যিহে গৰম পৰিছে ন ওলাবও নোৱাৰি ইমান। নো।
তাকে, এই গৰমত বেমাৰ হ'ব মানুহৰ।
বেমাৰ হৈছে, আমাৰ ইয়াৰফালে মানুহ বেমাৰ হৈছেই জ্বৰ হৈছে। এতিয়াতো প্ৰায় মানুহৰ জ্বৰেই হৈছে।
জ্বৰ তোমাৰ পানী লগা কি কিবাকিবি ঢেৰ বেমাৰ আৰু বেছিভাগ মানুহৰ জ্বৰে হৈছে শুনিছোঁ। মোৰ লগৰ দুটা তাৰমানে জ্বৰতে পৰি আছে এইকেইটা।
অ'।
এই চবফালে পানী হৈছে যে, তাতে এই পতককে গৰম আহিছে। গৈ আছে, পতককে আকৌ ভাল ভোৱা বেমাৰো নহয় যে এইটো। বাকী বেমাৰ সোনকালে ভাল, তোমাৰ এইটো বেমাৰ এসপ্তাহ থাকিয়ে যাব।
অ', ভাল ঔষধ ঔষধ পাতি ভাল খালে তোমাৰ, ভাল হ'ব।
ঔষধ পাতি খাব, লাগে তেওঁক খাই দিব লাগে বেছি ঔষধ খালেও আকৌ দুৰ্বল হৈ যায় যোন। মানুহ সকাৰণেছিঔষধ খোৱাটো বেয়া আকৌ।
অ' সেইটোও হয়, কিন্তু খোৱা নিয়মীয়া মানে খোৱা বোৱাাবলাক ভাল কৰিব লাগিব নিয়ম
অ' সেইটোৱে ভাল ভাল বস্তু খাব লাগিব তোমাৰ।
অ'।
আৰু এতিয়া এই তোমাৰ বিশেষকে জ্বৰ মানে এইবোৰ বেমাৰ হৈছে যে পটককে গৰম পৰিছে পটককে ঠাণ্ডা পৰিছে।
অ' এইটোয়ে বতৰটোো এই সাল সলনি হৈছেতো মানুহৰ বেমাৰতো বেছি হৈছে।
উম এই এনেকুৱা বতৰত এইবিলাক ল' প্ৰেছাৰ থকা মানুহ হলেও বহুত বেয়া।
আহ।
আৰু এ হাই প্ৰেছাৰ থকা মানুহ হলেও বহুত বেয়া মানে তোমাৰ একদম এ বেছি গৰমটো পাই দিবলৈ হ'লে খাদ্য খাই দিবলৈ হ'লে মানে নবচাগে তেতিয়াহ'লে দিগদাৰ আছে মানে।
তাকেইেতো সিদিনাখনি আমাৰ এইফালে মানুহ এজনে, তোমাৰ গৰম হৈ আছিলে। তাৰপিছত তোমাৰ কঠাল খাই দিলে ন।
অ' গৰম
তাৰ পিছত, অ' তাৰপিছত আধা পিছত ত তোমাৰ চিকিৎসালয়লৈ নিলেই আৰু।
অ' এনে গৰম তাতে আৰু গৰম বস্তু খাই দিছে আৰু।
অ', তাৰপিছত গ সেই গৰম বস্তু খাই মানে তাৰপিছত ধৰ ধৰ মৰমৰা আৰু।
তাকে বাচিলে নাই মানুহজন?
বাচে বাচিলে বাচিলে, আমাৰ এই চিকিৎসালয়খনৰ ওচৰতে যে।
তেখেতটো সুবিধা হয় বাৰু।
সেইটো সুবিধাহে তোমাৰ, উ বাচিলে আৰু তাৰপিছত
ভালেই মানে পতকে কিবা এটা হলে মানুহটো গাড়ী নিলও মানে তুমি দািও লৈ যাব পাৰা।
দাঙি লৈ যাব পাৰি আৰু অ'।
বা অকণমান ৰাস্তালৈ ওলাই দিলে গাড়ী পায়ে যায়।
অঁ এইয়াই এইবিলাক সুবিধাাবলাক আছে যেতিয়া মানে ওচৰতে হ'ল সেইটো কাৰণে ভাল আৰু
তাকে এতিয়া শুনিছো বোলে চিকিৎসালয়ৰ ওচৰত বোলে তোমাৰ লাইট এটাও লগালে
অঁ ডাঙৰ তোমাৰ এইটো লগাইছে
তাকে বোলে বহুত লাখ টকা বোলে এইটো দাম
অঁ ইমানো নহয় চাগে
তেওঁ বোলে তাত বোলে লিখিছে বোলে বহুত লাখ টকা লিখি যায় বোলে
এইটো এতিয়া কাক এইটো তাত সেইটো যিমানটো পৰিমমানণৰ বস্তু লাগিব লাগে তাত লগা নাই। কিন্তু লিখোতে লিখোতে বহুত লিখিছে আৰু।
এ ভালে হৈছে লাইটটো লাগিছে গম পাইছেনে নহবা তোমাৰ সেই জেগাডোখৰ বহুত আন্ধা হৈ থাকে।
আহ তোমাৰ।
মানে তাতকেতো বহুত ভাল, ভাল ভাল জেগা মানে তোমাৰ আক আমাতকে পিছপৰা জেগা এতিয়া বহুত ভাল ভাল হৈ গ'ল।
নাই আমাৰ জেগা বিলাকো উন্নতি হৈছে এতিয়া তোমাৰ ৰাস্তা পথ বহুত ভালো হৈ গ'ল এতিয়া
ভাল হৈছে নেকি ৰাস্তা আহিছে বোলে তোমাৰ ডাঙৰকে শুনিছো
অঁ ডাঙৰকে আহিছে আমাৰ গাঁওৰ গাঁওৰ ৰাস্তাতটোও ভাল
ভাল কৰিলে নেকি অঁ সেইটো পকা কৰি দিলে নেকি তাকে মই দেখা খাগে নাই বাৰু মই নোযোৱা আজি হ'ল নহয় তিনিমাহ মানেই হ'ল
উম আমাৰ এইটো তোমাৰ এক দুসপ্তাহত বনাই আজৰি কৰি দিলে
অঁ ইমান পতককে এ ভালে হৈছে এতিয়া এই নহবা এতিয়া বাৰিষা ব বাৰিষা নহবা বহুত বোকা হয় তোমালোকৰ
অঁ আমাৰ এইফালে বোকা তোমাৰ এইফালে আহিবই নোৱাৰি দেখোন
তিনিবাৰ মান পৰিছো হেডোখৰত মই তোমালোকৰ
অঁ এডোখৰত এতিয়া আমাৰ আমাৰ ঘৰ ওচৰত কুকুৰ এজনীও আছে ন খেদাই নহয় মানুহক
অঁ খেদে অঁ খেদি পাইছে এবাৰ খোজকাঢ়ি আহি এবাৰ খোজকাঢ়ি আহি থাকোঁতে খেদিছে এ বহুত দুৰ খেদাইছে একদম পুখুৰীটো পাৰ কৰি আনি থৈ গৈছে
এজনী ৰাখিয়েই থৈছো আমি এডোখৰ চেফটি এই কিবা
সুৰক্ষা কাৰণে সুৰক্ষা তাকে ভালে হৈছে লাগে এটা
অঁ অচিনাকি অচিনাকি মানুহ পালে আৰু অলপ মানে হেৰি কৰি নিদিয়ে আৰু নধৰে
কিন্তু খেদে কিন্তু খেদে কিন্তু এই ওচৰত আহিলে কামুৰি নিদিয়ে কিন্তু বেয়া খেদা এটা দিয়ে মানে মোক
এই গাঁওৰ সুৰক্ষা বাহিনী কাম কৰে আৰু তাই
তাকে ঠিকে আছে
ওলাই নোযোৱা নেকি এতিয়া হম
এখন এখন গাঁৱতে দিবলৈ
অঁ
শিক্ষা ব্যৱস্থা এটা চৰকাৰক দৰ্খাস্ত এখন দিব লাগে
দৰ্খাস্ত এখন দিব লাগে আৰে বেয়া কাম কৰি থকা নাই ভাল কামেই কৰিছে তোমাৰ
তাকেহে তাকেহে দৰমহাও দিব নালাগে
দ তাকেইতো
ভালে হৈছে চৰকাৰও বহুত সুবিধা হ'ব।
অ' তোমাৰ এতিয়া ধৰা এতিয়া গাঁওৰ সুৰক্ষা বাহিনীয়ে কিমানো কষ্ট কৰিব।
তাকে সেইযোৰ হৈ গ'লে
উম। বাকী খোৱা বোৱা কৰিলা।
প্ৰতি এখন এখন গাঁৱত এটা এটা কুকুৰ দি দিলেও
অঁ এই সেহতিয়টো মানে উম মানুহ ধৰি থাকিব ন
অঁ মানুহে তোমাৰ ৰাতি আন্ধাৰত নেদেখিবও পাৰে কুকুৰে দেখে নহয়
অঁ সেইটোৱেই টো
তাকে ভাল অঁ হেৰি তাক কাৰ্যালয় এটাও বনাই দিবা গম পাইছ নাই আৰু কোনোবা সোমাব বিচাৰিলে সোমাব পাৰিব তাৰ লগত
অ', অ' কুকুৰজনী পালি দিছিলে নহ বহুত ধুন পাল এটাছিল ডাঙৰ একদমপচ পালি এটা দিছিলে নয়। এই তোমাৰ কুকুৰৰ বেমাৰ আহিছিল যে
অ'।
আমাৰ গাঁওত তোমাৰ প্ৰায় দহ পোন্ধৰটা কুকুৰ একেলগে মৰি গ'ল
তাকে কিমান দিন হ'ল কথাটো
এই তোমাৰ তোমাৰ ছমাহ মান হ'ল ছমাহ মানৰ আগতে বেমাৰ এটা আহিছিলে।
অ' তাৰপিছত।
সকলোৰে প্ৰাণ গলেও।
তাকে এই এইবোৰ কিবা পোৱালী বিলাকৰ ঢেৰ বেমাৰ আহিছে। মাজতে শুনিছো কিবা হাতী পালি বেমাৰ আহিছে হাতী পালি এটা মৰিলে।
অ' সেইটোতো
সেইটো পাইছিলো তাৰপিছত আকৌ আৰু কিবা কিবি ঢেৰ বেমাৰ আহিছিল। এইবিলাক আৰু মুৰ্গী চৰ্গী হাঁহ চাঁহৰ বেমাৰ আহিয়ে থাকে।
কালিতো তোমাৰ আমাৰ আমাৰ মুৰ্গী এজনী খাই দিলে কোনোবাই ধৰি লো আমাৰ ডাঙৰ কুকুৰা চৰাই এটা আছিলে।
হম।
মানুহে ধৰি খাই থৈ দিলে পুহিছিলো চাৰিজনী আছিলে এটা মতা মুৰ্গী কোনোবাই ৰাতিয়ে ধৰি খাই পেলালে আৰু।
অ' ৰাতি ঘৰৰ পৰা ধৰি নিছে নে চুৰ কৰি।
নহয় নহয় আমাৰ কুকুৰাটো আকৌ গৈ লয় বেলেগৰ ঘৰত থাকে।
অ' সেয়ে যাৰ ঘৰলে যায় সেইবিলাকৰ ঘৰতে আৰু বেলেগৰ ঘৰত নহয়। ঘটনাটো তাতেই হৈছে, যাৰ যাৰ ঘৰলৈ যায়।
সেই ওচৰে পাজৰে আৰু কোনোবাই, ওচৰে পাজৰে কোনোবাই খাই দিলে আৰু।
এ সেইটোয়ে, ওচৰে পাজৰ মানুহেই খাব। কৰ পৰা আঁতৰৰ মানুহে গম পাব নো তোমালোকৰ লগত যে কুকুৰা এটা আছে বুলি।
নহয় কুকুৰা, কুকুৰা খিনি ক'ত থাকে গম পাইছা নে নাই।
ক'ত থাকে?
এই গছৰ ওপৰত মানে প্ৰায় পোন্ধৰটা মান কুকুৰা চৰাই থাকে তাত গছৰ ওপৰত। আমাৰ কুকুৰা টো নাই তাৰপিছত। অ' আম গছৰ, আম গছত থাকে।
আম গছৰ ওপৰত থাকে। সেইদালত চবৰে ঘৰৰ কুকুৰা থাকে নে অকল তোমালোকৰ ঘৰৰ কেইটা থাকে?
আমাৰ ঘৰৰ সেইটো যায় অকল, ডাকোৱাল কুকুৰাটো। বাকী চব এই মাইকী - মতা কিছুমান থাকে আৰু তাত। কুকুৰা বেলেগৰ কেইটা থাকে, আমাৰ কুকুৰাটো খাই পেলালে।
তাকে, কিন্তু মানুহটোক বিচাৰিবা আকৌ উলিয়াবা, পইচা ল'বা।
উলিয়াম দুয়ো।
সেইটো ধৰি উলিয়াবা কোন মানুহ ওলাব, বিচাৰিলে ভগৱানকো পায় বোলে। সেইটোকো পাবা বিচাৰি থাকা। বিচাৰি থাকা, নেৰিবা অ' বিচাৰি থাকা নেৰিবা। আৰু পাবলৈ, অ' তাকেই এনে নামঘৰত। তোমাৰ কামটো কৰিবলৈ তেওঁ নিজে প্ৰচেষ্টাটো চলাই থাকিব লাগে আগত-
আহ
গম পোৱা যায় বা কাৰোবাৰ মুখত শুনা যায়েই বা। কথাক কথাই ওলাই যায় বা কাৰোবাৰ অ' ওলাবই এনেও এদিন নহয়তো এদিন ওলাবই।
অ' সেইটোৱে টো, এদিন সেইদিন ওলাবই, ক'ত ধৰা নাপাৰাকৈ নেৰে নহয় মানুহে চোৰ কৰিলে।
সেইটোৱে টো তোমাৰ এদিন নহয় এদিন, দহ বছৰ পিছত হলেও ওলাবই। কথাটো গম পাবাই নোপোৱাকে নাথাকা কিন্তু তেতিয়া গম পালে আকৌ তুমি একো কৰিব নোৱাৰা নহয়।
অ' এইটোৱে লগে লগে অকন গৰম হৈ থাকোতেই গম পাব লাগে।
আহ গম পাব লাগে তেতিয়া ভালো লাগে গম পাই। তাকেই। এই কথাটো মানে খুচৰি থাকিব লাগে ওলাই থাকিব ক'ৰবাত, এই আমাৰ এনেই কথাটো কৈ থাকিব লাগে বা যদি বোলে
অ'।
কি হৈছে মুৰ্গীৰ
মুৰ্গী এটা হেৰাইছিলে, দেখিছিলে নেকি? বুলি সুধি থাকিম আৰু অলপমান মানুহক।
অ' এ মানুহক ডাইৰেক্ট তোমাৰ যাক - যাক সন্দেহ আছে তুমি ডাইৰেক্ট সোধা, এনেকে আমাৰ মুৰ্গীটোক কি, ক'ত বাৰু, এনেকে নাইকিয়া হ'ল যে এই, তাৰ কথা কোৱা থুটা - মোজাতে গম পাবাই আৰু। আৰু বিশেষকে সিহঁতৰ সেই মানুহকেইঘৰৰ যদি সৰু লৰা-ছোৱালী আছে সেই, সেইকেইটাক সুধিবা।
অ' তেতিয়া কব ন আমি সিদিনা খনে হেৰি মুৰ্গী খাইছিলো বুলি।
অ' মানে সেই বুলি নকলেও মানে এই নাই দেখা আমি কিবা হৈছে, কিবা হৈছে আমাৰ ঘৰলে এই বহুত দিনৰ লৈ অহাই নাই। ত সি মানে বহলাই কবলৈ বিচাৰিব ন। তেতিয়া গম পায়ে যাবা আৰু চোৰটো যে ইয়ে। গম পাইছা, এ তেনেকে ধৰিব লাগিব। নহলে ডাঙৰ মানুহক ক'লে এই গম নোপোৱা, এই সৰু লৰা - ছোৱালী যদি আছে সিহঁতক সুধিব লাগিব, এনেকে আমাৰ মুৰ্গীটো তহতৰ ফালে গৈছিলেনে নাই? তেনেকে সুধিবা এ হেৰাই থাকিলে বেয়া লাগিল ও, মুৰ্গী হেৰাই থাকিল।